হেল্ল'
অঁ মাতটো শুনি পাইছা?
অঁ পাইছোঁ।
অঁ অঁ।
নমস্কাৰ।
অঁ নমস্কাৰ।
কি খবৰ? মোৰ ঘৰ গুৱাহাটী জতিকুছি।
আচ্ছা আচ্ছা, জুতি কুচি। মই হেৰী মই তেজপুৰ তেজপুৰ মেডিকেল কলেজৰ ওচৰ।
অঁ আচ্ছা।
হয়।
ঠিকে আছে।
অঁ, তুমি কিবা কৰি আছানে জব?
এতিয়াটো বৰ্তমান কৰা নাই। দুই বছৰ আগত কৰিয়ে আছিলোঁ। এতিয়া কৰা নাই, এতিয়া এৰি দিলোঁ।
আচ্ছা আচ্ছা, তোমাৰ এ হেৰী এডুকেশ্বন কোৱালিফিকেচন কিমান হায়েষ্ট?
ইতিয়াতো মাষ্টাৰ্চ কমপ্লিট হ'ল।
অঁ।
আৰু এতিয়া বি এডৰ কাৰণে ভাবি আছোঁ।
কিহৰ কাৰণে?
বি এড কৰিম বুলি ভাবিছোঁ।
অঁ অঁ, বি এড বি এডৰ একজাম এইকেইদিনতে আছে নহয় ন? এই
অঁ এতিয়া এন্ট্ৰেঞ্চ একজাম আছে। কিন্তু মই এইটো বছৰত নিদিওঁ। এইটো বছৰত মই অকমান প্ৰিপেৰেছন হৈ লওঁ।
আচ্ছা আচ্ছা।
তাৰ পিছত নেক্সট ইয়েৰ কৰিম। এতিয়া ভাবিছোঁ যে অঁ
এনেই বি এড কৰিলে এ গুৱাহাটীৰ পৰাই কৰিবা?
গুৱাহাটীৰ পৰা নকৰোঁ মই বিকউজ মানে কি হ'ল মোৰ অঁ অনাৰ্চ চাবজেক্টখন হিন্দী হয়।
লিটাৰেচাৰ চাবজেক্ট হয় ন, ত' এতে আমাৰ হিন্দী চাবজেক্ট টো চাগে প্ৰভাইড নকৰে সিহঁতে ইয়াৰ পৰা, ত' মোক বাহিৰৰ পৰা কৰিব লাগিব। পাটনা ইউনিভাৰ্চিটি বিহাৰৰ পৰা বিহাৰ বৰ্ডৰ পৰা কৰিব লাগিব। তাতেটো আৰু ভালে। মোৰ দুই বছৰ বা তিনি বছৰৰ কাৰণে তাতে যাব লাগিব।
অ বি এডটো কেইবছৰ হয়?
এতিয়াতো চাগে তিনি বছৰ না কৰি দিছে। আগতেটো দুই বছৰে আছিলে।
আচ্ছা, আজিকালি বঢ়াই দিলে নেকি?
হা?
আজিকালি বঢ়াই দিলে নেকি মানে?
অঁ বঢ়াই দিছে। মানে বহুত বিলাক প্ৰ প্ৰচিডিউলবিলাক চেঞ্জ কৰিলে ন সিহঁতে।
অ অ এনেই তুমি বিহাৰ বৰ্ডৰ পৰা কৰিলে উম অসমতো জব পোৱাৰ একো মানে দিগদাৰ নহব?
নাই নাই একো প্ৰব্লেম নাই। আজিকালি বাহিৰৰ ষ্টুডেন্টবিলাকে ইয়াতে আহি প পঢ়া শুনা কৰি আছে ন। বিহাৰ বৰ্ডৰ ষ্টুডেন্টবিলাকো এতিয়া আহি কিনে পঢ়ি আছে।
আচ্ছা আচ্ছা, অ সেইটো গম পাওঁ বাৰু।
অ চ' একো প্ৰব্লেম নাই।
আচছা আচ্ছা ঠিকে আছে তেন্তে এনে তুমি স্কুলত সে কৰিছিলা ন দুবছৰ আগত।
অ স্কুলত পঢ়াইছিলো। স্কুলত মানে প্ৰাইভেট স্কুলে হয় ইংলিছ মিডিয়াম তাতে পঢ়াইছিলো।
আচ্ছা আচ্ছা, ওচৰতে নেকি
ওচৰতে, মই যোনটো স্কুলত পঢ়িছো আৰু সেইটো স্কুলতে পঢ়াইছিলোঁ।
অ আচ্ছা আচ্ছা, বাকী তোমাৰ হেৰি ঘৰ কোন ঘৰত কোন কোন আছে?
মোৰ ঘৰত মই মোৰ হাজবেণ্ড আৰু মোৰ ফাদাৰ ইন ল।
অ আচ্ছা শাহু নাই ন?
শাহু নাই মানে বেছি দিন হোৱা নাই আৰু একমাহে হ'ল। তেওঁৰ ডেথ হৈছে ধুকাইছে অ।
আচ্ছা আচ্ছা আপোনাৰ তোমাৰ এনে হেৰি কি বুলি কয় বিয়াৰ কিমান মানে বছৰ হ'ল।
বিয়াৰ মোৰ দুইবছৰ হৈছে।
আচ্ছা অলপদিন হৈছে মানে।
অ বেছি দিন হোৱা নাই আৰু।
উম আচ্ছা। বাকী আ তোমাৰ এই হেৰিত কোন কোন থাকে মানে মাৰ ঘৰত?
মোৰ মাৰ ঘৰত মোৰ মা, দেউতা, ভাই টি, ভন্টি দুটা বা আছে, বাহতৰ বিয়া হৈ গল।
আচ্ছা।
উম।
দুইজনী বা বিয়া হৈ গ'ল ন?
অ।
নিশ্চয়।
আৰু এতিয়া সৰু এটা ভাই টি আছে ভন্টি আছে সিহঁতে পঢ়িয়ে আছে ভাইটি ফিফ চেমিষ্টাৰত আছে।
আৰু লগত জবো কৰি আছে একাউণ্টছৰ।
আচ্ছা আচ্ছা আৰু ভণ্টি?
ভণ্টিও পঢ়ি আছে তাই এইবাৰ গ্ৰেজুৱেচন কৰিব আৰু।
অ তাই মানে সৰু চবতকৈ?
অ চবতকে সৰু।
ভাইটি মানে ফিফ চেম যদি মোৰ বয়সৰে হ'ব চাগে।
অ তোমাৰ বয়সৰে হয় চেম।
অ ঠিকে আছে।
এনেই তোমাৰ লগত কথা পাতি ভাল লাগিছে। মোৰ ভাইটি হেন ফিল হৈছে আৰু।
অ অ মই বাৰু হেৰি এইবাৰ কমল্পেজেশ্যন কমপ্লিটেই হ'ল হয় মানে মোৰ ড্ৰপ আছিলো যে সেই কাৰণে।
অ আচ্ছা।
উম মানে
একো নাই দিয়া পঢ়াৰ একো এইজ নাই ন।
উম।
কমপ্লিট কৰা সেইটোয়ে ভাল উম উম উম।
তুমি এনে ক'ৰ ক'ৰ পৰা পাছ আউট মানে কলেজ।
মনতো ইয়া ৰাধা গোবিন্দ বৰুৱা কলেজ। আম্বাৰী ফাটাছিল উম।
আচ্ছা আৰু হেৰি এই স্কুলিং?
মই স্কুলিং মানে মই পাছ আউট হোৱা পূৰ্বাশা বিদ্যা নিকেতন।
আচ্ছা তাৰপা কি টুৱে টি টুৱেলভলৈকে কৰিছা ন?
টুৱেলভলৈকে নহয় ক্লাছ টেন।
আচ্ছা আচ্ছা।
উম আৰু ৰাধা গোবিন্দত মানে কলেজত মই ফাৰ্ষ্ট ইয়াৰ পৰা গ্ৰেজুৱেচন কমল্পিট কৰিলো।
আচ্ছা পাঁচ বছৰ মানে তাতে কৰিলা।
অ অ এটা কলেজতে আৰু এটা কলেজতে পাছ আউট থো। এটা কলেজৰ পৰা আৰু এটা স্কুলৰ পৰাই পাছ আউট কৰি ওলাইছো।
আচ্ছা আচ্ছা।
অ আৰু মাষ্টাৰ্চ খো ইগনৰ পৰা কৰিছো, উম ইগনৰ পৰা কৰিছো ইন্দিৰা গান্ধী ইনষ্টিটিউচনৰ পৰা, আৰ চেণ্টাৰখন পৰিছে তোমাৰ, গুৱাহাটী ইউনিভাৰ্চিটি। উম।
আচ্ছা আচ্ছা। আৰু হেৰি কি বুলি কয় এই আজি ইগনোৰ কিবা এক্সাম আছিল নেকি মানে কলেজ যাওঁতে দেখিছ- নে একজামটো পিছত
উম সিহঁতৰ একজাম চলি থাকে মানে চিষ্টেম বিলাক বেলেগ বেলেগ চবৰে। অ কিছুমান কাবাৰ ছিক্স মান্থৰ পিছত মানে এডমিশন তাতে চলি থাকে একজাম হৈয়ে থাকে।
অ তাকে মানে ৰেগুলাৰ খিনিতকে অকণ দেৰিকে হয় আৰু।
উ উম উম।
উ বাকী এইকেইদিন কতো ফুৰিব যোৱা নাই মানে জুলাইত ভেকেশ্চনত।
নাই যোৱা এইটো বছৰত মই ক'তো যোৱাই নাই ফুৰিব। ইচ্ছা আছিলে যাব কিন্তু মোৰ শাহোৰি বেমাৰ আছ- ছিলে ন, মোৰ গা বেয়া আছিলে। তেওঁ ক হস্পিতালত লৈ যোৱা আহা মানে বহুত। প্ৰব্লেমত গৈছো এইটো বছৰ আমাৰ ভাল যোৱা নাই।
তাকে তাকে, আকৌ হাজবেণ্ডৰ অলপ দিগদাৰ চাগে।
অহ, তাৰো ডান্স ক্লাছ তাৰো বন্ধ কৰিব লগা হৈছে।
অ'হ ডান্স কৰে নেকি, ডান্স শিকাই নেকি?
অ ডান্স শিকাই, সেই ডান্স টিচাৰ্ছ হয়।
আচ্ছা আচ্ছা, ভালেই তেন্তে
উম আমাৰ ডান্স ক্লাছ আছে এতে, ডান স্কুল আপুনি চিনি পায় ন? জ্ঞান স্কুলৰ অপজিটত আছে তাতে আমাৰ ডান্স ইনষ্টিটিউচন।
আচ্ছা আচ্ছা, আছে ষ্টুডেণ্ট অলপ আছেনে?
হা।
ষ্টুডেন্ট আছে নে ভালে খিনি?
অ' অ' ষ্টুডেণ্ট আছে, এতিয়াতো মানে নতুন খুলিছে ন, এক বছৰ হ'ল। ডান্স - ক্লাছ খন খোলা বেছি বছৰ হোৱা নাই, আগতেতো বেলেগৰ আডাৰত মানে সেই শিকাইছিলে ন। এতিয়া নিজৰ খুলিছে বুলি, উম।
আচ্ছা আচ্ছা।
এতিয়া তথাপিও আছে বিশটা অ বিশ- বা পঁচিছটা এনেকুৱাই হ'ব ষ্টুডেণ্ট বেছি নাই।
আচ্ছা আচ্চা। ঠিকেই মানে, উম এতিয়া নতুন নতুনকে খেলোতে বহুতেই হৈছে আৰু। ইষ্ঠা যদি হৈছে, বাকী চব বয়সৰে শিকায় নে কি?
হা?
চব মানে ইজৰ ল'ৰা ছোৱালী শিকায় নে, ডান্স তেওঁ?
অ'-অ'-অ'।
আচ্ছা
মানে এতিয়া আমাৰ ইনষ্টিটিউচনত চব ষ্টাইলে শিকায় আপোনাৰ।
অ' ইয়তো মানে আছে গানৰ আৰু কিবা ডান্স চাইন্স কৰি।
উম এনে তোমাৰ কিহত ইণ্টাৰেষ্ট আছে গান, ডান্স?
নাই নাই, মই এইবিলাক একো কৰিব নাজানো, মই খালি ক্ৰিকেট চিকেটে খেলি থাকো।
বাহ ভালে, মই সৰুতে ক্ৰিকেট খেলিছিলো আগতে।
অ' মই ভলীবল খেলিছিলো বাৰু ডিষ্ট্ৰিক লেভেলত‌।
মই সৰুতে ক্ৰিকেট, ভলীবল তাৰপিছত ছেভেন প্লেট খেলিছো, বহুত খেলিছো, মই আপটো ক্লাছ টোৱেলৱ হেল্লৌ গৈ, টুৱেল্ভ লৈকে খেলিছো।
মানে এইটো হেৰি নে, কিন্তু স্কুলৰ পৰা খেলিছে নেকি?
হা?
স্কু, স্কুলৰ পৰা খেলিছিলে নেকি?
স্কুলতো খেলিছিলো আৰু এনে আমাৰ ঘৰৰ ওচৰত প্লেগ্ৰাউড আছে ন।
অহ-অহ আচ্ছা আচ্ছা।
খেছিললো।
উম, ক্ৰিকেট ক্ৰিকেট খেলিব লাগে বাৰু মানে টাইম পাচটা হৈ থাকে আৰু। বেছি কষ্টও নহয় ইমান।
অ'হ।
এতিয়া খেলা পাতিলে নেকি?
তেতিয়া আৰু ক'ত খেলিম, বেমাৰত পৰি গৈছো, আৰু ইতিয়া বিয়া হৈ গলোও এতিয়ানো ক'ত খেলিম। সেইটোয়ে, এতিয়া আৰু ইয়াত উম এতিয়া আৰু ঘৰৰে, কামেই শেষ নহয়।
অ হ'হ।
ঘৰ বিহেচতি মানে চলাই আছো আৰু।
উম। এনে তোমাৰ হেৰি ন মানে চুৱালৰ ইমান মেম্বাৰ নাই মানে, তিনি কিমান আছে তিনিজন?
অ এতিয়া বৰ্তমান তিনি জনে আছে, আৰু তেওঁ দে দাদাহতে আছে, মোৰ হাজবেণ্ডৰ, দাদা আছে তাৰপিছত বৌ আছে, তেওঁৰ বাচ্ছা আছে দুটা।
এই ওচৰতে থাকে নে? ওচৰতে থাকে, অ' অ'হ। আচ্ছা-আচ্ছা, এ নিজৰ নিজৰ দাদা?
অ নিজৰ দাদা আৰু এটা বাইদেউ আছে ডাঙৰ, তেওঁৰ বিয়া হৈ গ'ল চবত একে ডাঙৰ বা হয়। তেওঁ থাকে গুজৰাটত।
অ গুজৰাট লৈছে?
অ গুজৰাটত থাকে।
আচ্ছা আচ্ছা, ঠিকে আছে মানে
আৰু সন্ধিয়া চাহ তাহ খালে নে নাই?
চাহ-তাহ খালো খালো, বহুতেই হল চা খোৱা।
উম।
তুমিহ
চাহ নাখাওৱে, বাদ দিছো আৰু।
অ চাহ খাই বেয়া পায় নে?
উমহো চাহ খাই বেয়া নাপাওঁ, মানে মানা কৰিছে আৰু ডক্টৰে।
আচ্ছা আচ্ছা, কিবা বেমাৰ হৈছে নেকি?
উম থাইৰত।
অ থাইৰইড আছে নেকি?
উম থাইৰড হৈ আছে মোৰ, দুই বছৰৰ পৰা। ই দুই বছৰৰ পৰা চাহ মানে নাখাওএ বাইছেনচ কেতিয়াবা কফি বা ৰঙা চাহ।
আচ্ছা আচ্ছা, চেক আপ কৰাই থাকিবা মাজে মাজে মানে ডেটৰ মতে।
কৰাওত, তিনিমাহ পিছে পিছে।
অ।
কৰাও।
ঠিকে আছে।
ইমান কম বয়সতে ইমান থাইৰড বাঢ়ি গৈছে এইটোৱে ভাবি আছ
নাই হয় ঠিক হৈ যাব বাৰু হেৰি বাকী ডিনাৰ কৰা নাই?
দিনাৰ এতিয়া বনোৱা নাই, দেৰিকেই বনাওঁ অলপ। মানে সিও আহে অকমান লেইট, সেইকাৰণে। এতিয়া অকণমান বাহিৰত গৈছে, উম। ক্লাছটো বন্ধ আছে ডান্স ক্লাছ, এনেই ফুৰিব গৈছে ক্লাছৰ পৰা।
আচ্ছা, আচ্ছা ফুৰিব গৈছে?
উম আহিব ক্লাছৰ পৰা, দছটা মানত আহিব।
অ।
আৰু মই লেটকেয়ে ৰান্ধো অলমান।
অ এনেই গৰম দিনত মনো নাযায় ইমান সোনকালে খাবলে।
নাযায় আৰু এতিয়া আজিতো বহুত বৰষুণ দিছে, আজি বতৰটো তথাপিও অকমান ভাল আছিলে, উম। তোমাৰ সেই পিনে বৰষুণ দিছে নে নাই?
এতিয়াও দি আছে।
দি আছে। আমাৰ ইতিয়াতে অকমান বন্ধ হৈছে কিন্তু, দিনত বহুত বৰষুণ হৈছে। ইমান পানী জমিছে, আমাৰ গলিতো পানী হৈ আছে পুৰা।
অ তাত আকৌ, বৰষুণ দিলে বহুত আকৌ মানে বানপানী হয় নহয়।
অ পুৰা বানপানী হৈ আছে।
উম
আৰু গুৱাহাটী প্লাছত কিবা এটা নিউজ চালো, মানে এটা গাড়ীত পুৰা মানে পানী তেনেকে মানে বৈ আছে পুৰা, ডুবি গৈছে।